অ কোৱা কি কৰি আছা?
এনেই আছো তুমি?
ময়ো আছো বাৰু এনেই।
খবৰ ভালনে?
ভালেই তোমাৰ?
ভাল ভাত খালা?
খালো তুমি?
খালো কিহৰ লগত খালা তুমি?
মই, আজি নিৰামিষ ভাত।
আচ্ছা।
উ তুমি?
মই চব্জি লগত।
অ অ এতিয়া কিবা কৰি আছা নেকি?
একো কৰা নাই এনে আছো।
অ ক'ত ঘৰতে আছা নে, নে কোবাত গইছা?
ঘৰতে আছোঁ বহি।
অ ফুৰিব যোৱা নাই কলৈকে?
যোৱা নাই যাম বুলি ভাবিছোঁ।
অ এনেই ক'ত যাম বুলি ভাবিছা?
শিলং। জাবানেকি?
উ যাম।
অ কল কৰিম দিয়া।
উ গ'লে মোক কবা?
উ।
অ বাকী খবৰ খাতি ভালেই আৰু। মই, সেই দিনাখন গৈ আহিলো বাৰু।
অ। এতিয়া কতোঁ যোৱা নাই?
এতিয়া মানে যোৱা নাই, এতিয়া ঘৰতে আছো আৰু।
অ। মা হত ক'ত গ'ল?
আছে, বহি আছে আগফালে।
অ।
তোমালোকৰ?
আমাৰো আছে ঘৰত।
অ তুমি কিবা কৰি আছ নে, নে পঢ়ি আছা?
পঢ়ি আছোঁ অ।
অ কিমান ক্লাছত?
ইলেভেন।
অ অ।
অ মই বিজনেচ কৰিম বুলি ভাবিছো। পাৰ্টনাৰশিপ কৰিবা?
উ হ'ব ঠিক আছে।
উ।
উ, জুন দিনাখন হেৰি কৰে, সেই দিনা মানে খবৰ দিলেই হ'ল আৰু।
অ দিম দিয়া। আৰু বাকী কোৱাঁ।
আৰু ঘৰত কোন, কোন আছে?
ঘৰত মা, বা, দাদা আৰু দেউতা।
অ', অ'।
তোমালোকৰ?
আমাৰো মা, দেউতা, আইতা, ভন্টি, মই।
অ'। খবৰ ভাল মাহঁতৰ?
উ ভালেই, তোমালোকৰ?
ভাল।
অ'। আ, আৰু কি ক'ম বুলি ভাবিছিলো ৰ'বা। এনেই ভণ্টি হেটে কিমান ক্লাছত পঢ়ি আছে?।
হা।
ভণ্টি হেতে কিমানত পঢ়ি আছে?
ভণ্টি নাই বা আছে।
অ', বা আছে ন', অ', বা কিবা কৰি, কিবা কৰে নে?
নাই, এক-একো কৰা নাই।
অ', অ'।
অ', তোমালোকৰ ভণ্টি ক'ত গ'ল?
আমাৰ আছে, মাহঁতৰ বহি আছে আগফালে।
অ'। তুমি কিবা কৰি আছা?
মই বৰ্তমান এতিয়াও কৰা নাই।
আ।
মানে, কৰিম বুলি, ভাবি আছো, মানে এপ্লাই চেপ্লাই কৰিছো বাৰু।
উম, কলেজ যোৱা নাই আজি?
আজি নাই, যোৱা নাই। এ গৰমটো দেখিয়ে যাব মন নগ'ল।
উম', ময়ো নগলো গৰম দেখি।
উম।
কালি জাবানে?
তাকে কালিৰ পৰা চাগে, বন্ধ আছে নেকি।
অ', পাহৰিছোৱে বন্ধ আছে কাইলে। কোৱা আৰু।
আৰু কোৱা।
অ', তোমাৰ বিহু, কি বিহু ভাল লাগে?
মোক, উম, এইটো কি কয়। মাঘৰ বিহুতটো ভাল লাগে।
অ'।
বহাগ বিহুতটো, বেছি ভাল লাগে আৰু মানে।
অ', মাঘৰ বিহুত কি কি কৰে ক'ব পাৰিবা?
মাঘৰ বিহুত?
অ'।
মাঘৰ বিহুতোত ৰাইজসকলেতো হেৰি কৰে, কি কয়, এইটো ভেলাঘৰ বিলাক বনাই। তাতে গ তেই ৰাইজ সকলে ধৰ, খানা খাই তাতে।
আচ্ছা। আৰু
তোমালোকৰ সেইফালে মানে, কৰেনে নাই
কৰে।
অ'। মেজি বনাই, ঘৰত আকৌ ভেলাঘৰ বনাই ভাল লাগে আৰু তেতিয়া। আৰু ঘৰত উম। আকৌ মানুহ, আৰু গৃহসস্থ ঘৰতো, পিঠা লাৰু এইবিলাকতো বনায়েই।
উম, তোমালোকৰ ঘৰত বনোৱা নাই?।
আমাৰ বনাও।
আটছা, মাতিবা আকৌ কেতিয়াবা।
উম আহিবা এবাৰ মাতিম বিহুত
অ মতিবা
উম
আমাৰ ঘৰটো আহিবা
অ যাম বাৰু তেনেকে মানে যোৱাইে নহয় বিহুৰ বতৰত মানে।
ঘৰত মানে উম এইবাৰ তাকে ভাবিছো চবৰ ঘৰতে যাম মানে এবাৰ
আহঁ
চবে কৈ থাকে যে তুমি নাহা বামাৰ ঘৰলৈ বুলি কৈ থাকে তাকে ভাবিছে এইবাৰ যাম দিয়া বুলি কৈছো আৰু সিহঁতক চবকে আৰু
এবাৰ আহিবা দিয়ক
উ এনেই তুমি এতিয়া কলেজ যাধলে কলৈকে ফুৰিব যোৱা নাই নেকি এতিয়া উ
তুমি
ময়ো যাম বুলি আৰু ভাবিছো এতিয়া এনেই যাম বুলি ভাবিছো এইফালে ওলাই কেনে কিমাননো ঘৰত থাকে বাৰু অ' খোলা বাট এক উম উম। কিমান দি আৰু ঘৰখনত সোমাই থাকিম আৰু গৰম উম তাতে ইমান গম দি। আজো বেছি দিছে গৰম।
ছে গৰম।
এনেতো বেলেগ ফালেো পুৰা বানপানী হৈ গৈছে বৰষুণ চ
উম আমাৰ ফালেকে গৰমে বেছি।
উম।
আৰু নদীতো পানী আহিছে বেচ।
আহ এই ফালেতো কবই এইয়া কিবা কয় লখিমপুৰ ধেমাজি ফালেতো পুৰা পানী হৈ গৈছে।
উম অৰুণাচলটো কবই নালাগে।
ত পৰা তাতে সিফালৰ পৰা পানীতটো এৰি দিছে। কবই নালাগি চ মানে সোমাই গৈছে ন পানী উ তাগে অৰুচলে যাম বুলি ভাবিছিলো ফুৰিবলৈ এতিয়া নাযাওঁ আৰু মানে। আহ পানী হৈছে ন সেইফালেও। মানিৰ লগত যাবলৈ ভয় লাগে।
আমাৰ ফালেতো আজি ৰাতিপুৱা আহিছিলে মানে।
অ' আমাৰ এতিয়া দিয়া নাই বাৰু ৰাতি এনে। অলপমান পেলালে আৰু বৰষুণ তাৰপিছত নাই।
উম দিছিলে আমাৰ ফালেও
অ অ এতিয়াতো ৰাতিপুৱাই তো ৰ'দ ওলাই দিছে আৰু
উ
একচোৱেলি বাৰু ভালেও কৰিছে বৰত কিনে
কাপৰ চাপৰ শুকাব
অ কাপোৰ চাপোৰ শুকাবলৈ ক'বাত ম
য বুলি ভাবো ম
উম উ
ল কলেজো দুদিন তিনিদিন ফ্ত হৈ যায় অ মোৰতো হৈছে বহুত ক্ষতি গৰম বুলিও যোৱা নাই বৰষুণ দি আছে তাতে তে আৰু কোৱা
একবাৰ মাতে কিবা কৰে নে
নাই একো নকৰে
অ অ দেউতাও নকৰে নেকি আমাৰ মা বাৰু নকৰে দেউতা কৰে
অ কি কাম কৰে
দে তাই এনেই দোকানত দোকান দিয়ে আৰু গেলামালৰ দোকান আছে
আচ্ছা আৰু বাকী একো বিজনেছ কৰা নাই
নাই কৰাই ন
কৰিিললে কন্দে
তাকে মানোৰ ফালেও মানে তেনেকুৱা মানে উ দোকান চোকান নাই মানে ধৰ যেনেকে বাৰ্থডে বিয়াত মানে ধৰ গিফ্ট চিফ্ট দা মানে তাকে
উ
সেইটো মানে ক অ তোমাকো কম বাৰু আমাৰ ধৰ
অ খলিবা ভালে হ'ব তেতিয়া
উম
আৰু কোৱা
এ তোমাৰ দাদা তাই একো কৰা নাই নেকি
দাদাও একো কৰা নাই
অ অ ক'বাত তেনেকে এপ্লাই চপ্লাই কৰি আছাম পুলিচ বিলাকত
অ কৰিম বুলি কৈছে
অ
মই কৰা নাই
অ কৰি থবা কৰিলে মানে কি ঠিক হৈ যাবও পাৰে
অ কৰিম বাৰু
উম চবতে দি কৰি মানে চবতে মানে এপ্লাই কৰি থধিব লাগে আৰু এটাত নহয় এটাততো হব
অ
মইতো আছাম পুলিচটো কৰিছো তাৰপিছত এইফালে ৰেলৱেটো কৰিছো তাৰপিছত
অ আচ্ছা
মানে কৰি থ কিনে থৈ দিছো আৰু এটা নহয় এটাটো পাম
পাৰিবা
উম
হম
ঠিক আছে হ'ব দিয়া ন কালি কথা পাতিম অ হব দিয়া